হয় মই শুনিছো, তুমি শুনিছা?
হয়, হয় শুনা পাইছোঁ, ভালনে?
হয় মই ভালে আছো, তুমি ভালে আছা?
নিশ্চয়, মই ভালে আছো বাৰু, বাকী কি কৰিছা?
ইমান নো ইমান গৰম, গধুল তাতে গধূলি হৈছে এনেই বহি আছো। তুমি কি কৰিছা?
মইয়ো সেই একে, গৰমটো দিনক দিনে মানে বাঢ়িয়ে গৈছে দিয়াচোন। মইও তাকে বহি আছিলো, ভাবিলো তোমাৰ লগত আজি এটা বিষয়ৰ ওপৰত চৰ্চা কৰো নি? কি? অহ বিষয় টো হল, তোমাৰ এই নিবনুৱা সমস্যা, যিহেতু আমি গম পায়ে থাকো ন', বাতৰিসমূহতো পাই থাকো, আজিকালি যথেষ্ট পৰিমানে নিবনুৱা সমস্যাটো মানে বৃদ্ধি পাইছে দিয়াচোন আৰু নিবনুৱা সমস্যাবোৰ বৰ্তমান সমাজৰ আমাৰ এটা গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় অ', সমস্যা হিচাপে পৰিগণিত হৈছে, সেইবাবে মই ভাবিলো এই বিষয়টোৰ ওপৰত কথা পতাটো দৰকাৰী নেক কি?
হয়, ঠিক কৈছা মানে, নিবনুৱা সমস্যা মানে বহুত আজিকালি মানে, জ্বলন্ত, জ্বলন্ত সমস্যা হৈ পৰিছে, মানে উম, নিবনুৱা সমস্যা বুলিলে আহ, মানে, অ', সেইসকল লোকক বুজাই মানে, যিসকলে কাম কৰিবলৈ সক্ষমৰ ইচ্ছুক, কিন্তু উপযুক্ত মানে কৰ্মসংস্থান লাভ কৰিব পৰা নাই, যেনে মানে কিছুমানক শিক্ষিত বা তেওঁলোকৰ দক্ষতা আছে বা অ', মানে, তেওঁলোকৰ কাম কৰিবৰ ক্ষমতা আছে বা সক্ষমো হয়, তাতে উপযুক্ত কৰ্ম সংস্থান পোৱা নাই বা কৰ্ম সংস্থান বিচাৰি পোৱা নাই, যাৰ ফলত তেওঁলোকে মানে নিবনুৱা হৈ আছে বা কোনো আহ কাম বিচাৰি পোৱা নাই।
হয়, হয়। একেবাৰে সঁচা কথা দেই, আজিকালি মানে শিক্ষিত বা অশিক্ষিত বুলি একো কথা নাই। আহ, ব্যক্তিসকলে মানে উপযুক্ত কৰ্মসস্থান নোপোৱাৰ ফলত, তেওঁলোকে নিবনুৱা হিচাপ পে বহি থাকিব লগীয়া হয় বা নিবনুৱা সমসস্যাত ভুগি থাকিব লগগীয়া হয় এ। মানে মই ভাবোঁ যে, নিবনুৱা সমস্যা কেৱল শিক্ষিত লোকৰ মাজতে নহয় দিয়াচোন। বিভিন্ন স্তৰৰ লোকৰ মাজত দেখা পোৱা যায়। আৰু তোমাৰ যাৰ ফলত মানে, তেওঁলোকে এই বিভিন্ন ধৰণৰ এই সমস্যাসমূহ ভুগিবলৈ হয় আৰু মই ভাবো যে আমাৰ দেশ দেশখন মানে নিব নিবনুৱা সমস্যা হোৱাৰ আহ বহু কেইটাই কাৰণ আছে। যাৰ ফলত আমি আমাৰ দেশখনে এই নিবনুৱা সমস্যাত ভুগি আছে। তাৰে ভিতৰত প্ৰধান কাৰণ হিচাপে মই ভাব, যথেষ্ট পৰিমাণে জনসংখ্যা বৃদ্ধি হওঁক বা তোমাৰ উদ্যোগ কাৰখানাৰ অভাৱ হওঁক বা দক্ষতাৰ অভাৱ। আৰু শিক্ষা ব্যৱস্থা আৰু চাকৰিৰ মাজত মানে অসামঞ্জস্য়। এই সকলোবোৰ মই ভাবো যে এই আমাৰ দেশত নিবনুৱা সমস্যা বৃদ্ধি হোৱাৰ অন্যতম, কাৰণ, কাৰণ যদি জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হৈ যায় আৰু সেই পৰিমাণে, তোমাৰ যদি, আহ শিক্ষা ব্যৱস্থা আৰু চাকৰিৰ যিটো ব্যৱস্থা সেইটো যদি ভালদৰে নাথাকে, তেনেহলে আমাৰ দেশত নিশ্চয় নিবনুৱা সমস্যাটো বৃদ্ধি পাবই। আৰু আজিকালি দেখা পাই থাকো যে আমাৰ দেশৰ, পৰা বেলেগ বেলেগ দেশত মানে এ, আমাৰ যুৱক যুৱতীসকলে বাহিৰত গৈ পিনে, কৰ্ম সংস্থান লাভ কৰাৰ বাবে চেষ্টা কৰি থাকে। কাৰণ আমাৰ দেশত যদি তেওঁলোকে নাপায় কৰ্ম সংস্থান তেনেহলে আমাৰ দেশত থাকি কি কৰিব তেওঁলোকে। এ আহ তেওঁলোকে আমাৰ দেশত থাকিলেতো নিবনুৱা হৈ বৈ থাকিব লাগিব, সেইবাবে, তেওঁলোকে বাহিৰলৈ যায়। বাহিৰলৈ যাই পিনে, আহ মানে চেষ্টা কৰে যাতে যিকোনো কৰ্ম সংস্থানত আহ মানে তেওঁলোকে, যোগদান দিব পাৰে বা বিভিন্ন কামত যাতে তেওঁলোকে নিজৰ হাত, মানে হাত বতৰা কৰিব পাৰে নহয়নে বাৰু?
হয় ঠিকে কৈছে মানে বিশেষকৈ উন্নয়নশীল দেশসমূহত এই সমস্যা মানে অধিক দেখা যায়।
বহু শিক্ষিত মানে যুৱকে, বা মানে লোকে অঁ মানে ডিগ্ৰী লাভ কৰাৰ পি ছত মানে নিজৰ যোগ্যতা অনুসৰি কৰ্মসস্থান বা চাকৰি পোৱা নাই। আহ মানে তেওঁলোকে মানে শিক্ষিত মানে নিবনুৱা বুলি কোৱা হয়। মানে তেওঁলোকৰ মানে অঁ কৰ্ম দক্ষতা আছে। বা অঁ মানে তেওঁলোকৰ কাম কৰিব পাৰে বা শিক্ষিত তেওঁলোক শিক্ষিত হয়।
কাম কৰিব পৰা কৰ্মসস্থান পোৱা নাই বা উপযুক্ত চাকৰি বিচাৰি পোৱা নাই। বা তেওঁলোকে মানে উপাৰ্জনৰ বাত মুকলি কৰিব পৰা নাই।
হয়। থিকে কৈছা। বাৰু হেৰি? মানে জনসংখ্যা বৃদ্ধিয়ে কেনেকৈ এই সমস্যটোক বৃদ্ধি কৰে তুমি জানানে বাৰু?
হয় হয় নিশ্চয় জানো। মানে উম, অঁ আজিকালি মানে অঁ জনসংখ্যা মানে, বহুতেই বৃদ্ধি পাইছে, সেইটোনত মানে কৰ্মসস্থান আহ সীমিত। যাৰ ফলত মানে আজিকালি আহ মানে জনসংখ্যা বৃদ্ধিৰ ফলত মানে ব বহুত, বহুত ধৰণে মানে আমাৰ অ মানে এই সমস্যাবোৰ বৃদ্ধি পাইছে বা নিমনুৱাৰ সংখ্যা বোৰ বৃদ্ধি পাইছে। আহ আমাৰ যিমান কৰ্মপাৰ্থী আহ কৰ্মপাৰ্থীৰ সংখ্যা আছে। তাৰতলত মানে যদি আমাৰ কৰ্ম সংস্থাপন সুবিধা সীমিত বা কম হয়। তেন্তে মানে আমাৰ বহু লোক মানে নিবনুৱা হৈ থাকিব লগীয়া হয়।
হয় হয় একেবাৰে সঁচা কথা দেই। আৰু তোমাৰ যেনে বহু শিক্ষিত যুৱকে তোমাৰ ডিগ্ৰী লাভ কৰিও মানে ঘৰতে বহি থাকে দিয়াচোন তেওঁলোকৰ যোগ্য তা থকা অনুসৰি তেওঁলোকে চা চাকৰি নাপায়। কাৰণ চৰকাৰে তোমাৰ তেওঁলোকৰ বাবে যিখিনি দৰকাৰী এ চাকৰি সেই চাকৰি সুযোগখিনি তেওঁলোকক নিদিয়ে। যাৰ ফলত তেওঁলোকে মানে হাতত একো একোটা ডাঙৰ ডিগ্ৰী লৈ পিনেও বহি থাকিবলগীয়া আজিকালি আমি দেখা পাই থাকো যথেষ্টখিনি, যে বাহিৰত আমি যেতিয়া ওলাই যাওঁ এই বিভিন্ন ধৰণৰ তোমাৰ সৰু সৰুৰা দোকান যিবিলাক দিয়ে বেছিভাগ মানে সেই তাৰে ডে ল'ৰাসকল, তোমাৰ ডিগ্ৰী পাছ কৰি বহি থকা। তেওঁলোকে নিজে মানে উপাই নাপাই শেষত মানে এ এনেধৰণৰ উ মানে ব্যৱসায় সমূহ উ আৰম্ভ কৰিবলগীয়া হয়। কাৰণ তেওঁলোকে মানে যোগ্যতা থকাৰ ফলতো বা তেওঁলোকৰ হাতত মানে প্ৰ প্ৰমাণ পত্ৰ থকাৰ ফলতো তেওঁলোকে চাকৰি নাপায়, তেনেহ'লে কি লাভটো হ'ল যে তেওঁলোকে এনে বহি পিনে আমাৰ দেশত নি নিবনুৱা যিটো হ্ৰাস সেইটোৱে বৃদ্ধি কৰি থাকিব। যদি তেওঁলোকে নিজ ইচ্ছামতে কিবা ব্যয়ৱসায় আৰম্ভ কৰে তেতিয়া আমাৰ এই নিবনুৱা সমস্যা কিছুবোৰ মানুহ হ'লেও মানে তোমাৰ অঁ কম হ'ব দিয়াচোন। আৰু এ আজিকালি মানে এই সমস্যাটো বহুত খিনি বেছি অ হৈ যোৱাটো মই দেখা পাই আছোঁ। বহুত যুৱকে বছৰ বছৰ ধৰি চাকৰিৰ বাবে অপেক্ষা কৰি থাকিব লগীয়া হয়, আহ কিছুমান যুৱকে মানে ব্যৱসায় বাৰু আৰম্ভ কৰে, কিন্তু কিছুমান যুৱকে মানে আহ যুৱক বা যুৱতীয়ে আহ অপেক্ষা কৰি থাকে যে চাকৰি দিব চৰকাৰে বা চা কৰি ওলাব তাৰ ফলত মানে তেওঁলোকে ঘৰতে বহি থাকে যাৰ ফলত তেওঁলোকে নি জৰ পৰিয়ালৰ পৰা হওক বা সমাজৰ পৰা হওক মানে বহুখিনি মানে শুনিবলগীয়া হয়। তেওঁলোকৰ মাজত বহুখিনি মই মতালি মতালিৰ সৃষ্টি হয় যাৰ ফলত মানে তেওঁ কিছু কিছুমানে মানে তেওঁলোকৰ মানসিক চাপ বহুত খিনি বৃদ্ধি হৈ যায়। যাৰ ফলত কিছুমানে মই দেখা পাইছো যে এ চুইচাইডো কৰে যাৰ ফলত উম চুইচাইডো কৰে আৰু তেওঁলোকে আহ বহুখিনি মানে তেওঁলোকৰ উম মানে যথেষ্ট খিনি মই ভাব বোঁ যে তেওঁলোকৰ বহুতখিনি ক্ষতিও হয় আৰু যাৰ ফলত মানে আমাৰ দেশত নিব নোৱা সমস্যাটো বৃদ্ধি হ'ব পাৰে তুমি কি ভাবা এই বিষয়ে
হয় হয় ঠিকেই কৈছা মানে এই আ আত্মহত্যা বা আহ মানে অপৰাধবোৰ এইবোৰ মানে বহুখিনি বৃদ্ধি পাইছে। আৰু মানে নিবনুৱাৰ ফলত মানে ব্যক্তিগত জীৱনতো প্ৰভাৱ পৰিছে যেনে অ মানে নি নিবনুৱা ফলত আ আৰ্থিক সমস্যা বৃদ্ধি পাইছে বা আত্মবিশ্বাস কমি যায় বা মানসিক চাপ বৃদ্ধি পায়। মানে যদি আমাৰ আমাৰ পৰিয়ালত যদি আয়ে কৰিব নোৱাৰো বা অ টকা উপাৰ্জন কৰিব নোৱাৰে তেতিয়া আমাৰ পৰিয়ালৰ আগতে আমাৰ মানে মুল্যটো কমি যায় বা তেওঁলোকে আমাক বেছি স ন্মান দিবলৈ নোখোজে। আহ তেতিয়া মানে আমাৰ আত্মবিশ্বাস কমি যায়, তাৰপিছত আৰ্থিক সমস্যাৰ সৃষ্টি হয়। তাৰ মানে এইবোৰ আত্মবিশ্বাসৰ কমি কমি যোৱাৰ লগে লগে মানে আমাৰ মানসিক চাপো বৃদ্ধি পায় আমি মানে চিন্তাত থাকিব লগা হয় আমি কেনেকৈ উপাৰ্জন কৰো, কেনেকৈ কৰ্মসস্থান বিচাৰো। মানে এনেদৰে আমাৰ না মানসিক চাপো বৃদ্ধি পায়, আত্মবিশ্বাসো কমি যায়, মানে আমাৰ বিভিন্ন ধ ৰনৰ সমস্যা দেখা পোৱা যায়। আমাৰ সমাজৰ ওপৰতো মানে বহুখিনি প্ৰভাৱ আছে যেনে নিবনুৱা সমস্যাৰ দৰিদ্ৰতা আনে, অপৰাধ আনে তাৰউপৰি সামাজিক অস্থিৰতা মানে অ আৰু বিভিন্ন ধৰণৰ অস্তুতি অসন্তুষ্টি আনিব পাৰে কাৰণ আমাৰ যেতিয়া সমাজখন দ দৰিদ্ৰতাৰ সন্মুখীন হ'ব। তেতিয়া মানে অ সকলোৱে নিজৰ দৰিদ্ৰ দৰিদ্ৰতাত দূৰ কৰিবলৈ মানে আহ কিবা কৰিব খুজিব। ত তেওঁলোকে যেতিয়া মানে এই কৰ্মসস্থান বোৰ নাপায় তেতিয়া তেওঁলোকে মানে অপৰাধ কৰিবলগীয়া হয় যাই চু ৰী, ডকাইতি বা অন্য ধৰণৰ কিছুমান কাম কৰিবলগীয়া হয় তাৰ ফলত মানে। আ সামাজিক অস্থিৰতা বা মানে অ অসন্তুষ্টি মানে বৃদ্ধি পাবলৈ ধৰে।
হয়। ঠিকে কৈছা অ অ ঠিকে দে, মই তোমাৰ কথাৰ লগত একমত। মানে এইটো আজিকালি মানে আমাৰ সমাজত এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে দেই সঁচাকৈ মানে আৰু যুৱ সমাজ যদি কৰ্মহীন থাকে তেন্তে দেশ ৰ উন্নয়নো বাধাগ্ৰস্ত নহয় দিয়াচোন। যদি যুৱ সমাজে তোমাৰ একো কৰ্মত আহ মানে এ কৰ্মত না থাকে বা একো কৰ্ম কৰি নাথ থাকে তেনেহ'লে আমাৰ দেশ দেশখনৰ উন্নতিটো নহয় আমাৰ দেশখনৰ যিটো আৰ্থিক স্থিতি আছে সেইটো আকৌ মানে তলৰ পিনেহে ঢাল খাব। আৰু অসমত নিবনুৱা সমস্যাৰ অৱস্থা মানে এতিয়া বহুখিনিয়ে যথেষ্টখিনি মানে তোমাৰ বাঢ়ি যোৱা বুলি ক'ব পাৰি, অসমতো মানে বহু শিক্ষিত যুৱক-যুৱ তী চাকৰিৰ বাবে মানে বহুত সময়ৰ পৰাই অপেক্ষা কৰি আছে। কাৰণ তেওঁলোকে চৰকাৰী চাকৰি দি বহি আছে বাত সেই চাকৰিৰ ফলাফল আহিব তাৰ বাবে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে কিন্তু এতি মানে বহু সময়লৈকে আহ ধৰা বছৰ বছৰ ধৰি সেই চাকৰিৰ কোনো মানে খা খবৰে নাই চৰকাৰৰ ফালৰ পৰা। বিশেষকৈ চৰকাৰী চাকৰিৰ ওপৰত মানে অধিক নিৰ্ভৰশীলতা দেখা যায়। আজিকালি যুৱক যুৱক যুৱক যুৱতীসকলে তোমাৰ এই বেছিকৈ মানে ব্য্ৱসায় বা। আজিকালি যুৱক যুৱক যুৱক-যুৱতীসকলে তোমাৰ এই বেছিকৈ মানে ব্যৱসায় বা নিজা ববিয়াকৈ কোনো উম বা তোমাৰ কৰ কৰ্ম স্থান- নত বিলুপ্ত হোৱাৰ আগতে মানে তেওঁলোকে মানে চৰকাৰী চাকৰিৰ কথাই বেছিকৈ ভাবে। বা আজিকালি তেওঁলোকে এই বেছিকৈ এই চৰকাৰী- এ যিবিলাক তোমাৰ পৰীক্ষাসমূহ আছে। সেইবোৰৰ বাবেহে বেছিকৈ মানে তেওঁলোকে প্ৰস্তুতি চলাই থাকে। এ তাৰ যাৰ ফলত মানে তেওঁলোকে সেই তাৰ সেই চৰকাৰী চাকৰিৰ বাবে- অপেক্ষা কৰি থাকিবলগীয়া হয়। আৰু বহু বছৰ বছৰ বছৰ বছৰ ধৰি অপেক্ষা কৰি থাকিবলগীয়া হয়। আৰু মই ভাবো যে তেওঁলোকে কেৱল চৰকাৰী চাকৰিৰ ওপৰত মানে নিৰ্ভৰ কৰি থকাটো উচিত নহয়। কাৰণ চৰকাৰী চাকৰি আজি আছে এ মানে আজি তেওঁলোকে- পৰীক্ষা দিলে বা কেতিয়ালৈ তাৰ ফলাফল ওলায় তাৰ একো ঠিকনা নাই। সেইবাবে মই ভাবো যে তেওঁলোকে নিজেই এ পাৰিলে ব্যক্তিগত বা উদ্যোগ বা আত- ত্মনিয়োগৰ দিশতো মানে আগবাঢ়িব লাগে, যাৰ ফলত মানে আমাৰ দেশত যিটো নিৱনুৱা সমস্যাৰ সৃচ- টি হৈছে, সেই সমস্যাটো মানে- মই ভাবো যে কিছু পৰিমণে হলেও মানে হ্ৰাস হব, কাৰণ যদি তেওঁলোকে চৰ- কাৰী চাকৰি পোৱাৰ আগত যিকোনো কৰ্ম সংস্থানত বিলুপ্ত হৈ থাকে- তেতিয়া মানে সেই নিবনুৱা সমস্যাটোৰ সৃষ্টি নহয়। যদি তেওঁলোকে ঘৰতে বহি পিনে মানে এই- কাম নকৰে তেতিয়াতো সেই সমস্যাটো মানে নিশ্চয় দেখা দেখা পোৱা যাব নহয় নে বাৰু?
হয় হয় ঠিকে কৈছে যেনে, নিজৰ ব্যৱসায় আৰম্ভ কৰা কৃষি কাৰ্য- পশুপালন, মীন পালন, হস- শিল্প বা অনলাইন ব্যৱসায় আজি মানে আতনিৰ্ভৰ অন্তৰ্গত, মানে তেওঁলোক এই কামবোৰ কৰি- তাৰ ফলত মানে নিবনুৱা সমস্যা বোৰ মানে অ হ্ৰাস পাব বা আহ আনবোৰো মানে এই- কাম মানে অঁ মানে অঁহ আত্মনিয়োগ আত্মনিয়োগ কৰিব পাৰিব।
হয়। বা বাৰু আজি তোমাৰ লগত মানে এই কথাখিনি পাতি বহুতে ভাল লাগিল দেই মোৰ বহুখিনি অভি্জ্ঞতা হ'ল।
হয়, মোৰো বহুতেই ভাল লাগিল।
হয় ঠিক আছে বাৰু, আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম আজিলৈ সামৰিছো।
হয়, ধন্যবাদ।
হয়।